উ কি কৰিছা?
অ আছো তুমি।
অঁ ময়ো এনেই আছোঁ।
ভাত খালা?
উম খালো, তুমি খালা?
খালোঁ খালোঁ, তোমাৰ ঘৰ ক'ত?
মোৰ ঘৰ তেজপুৰ।
মোৰো তেজ
অহ।
তেজপুৰ কৰ তুমি?
আহ তেজপুৰ বৰুৱা চুবুৰী।
অ অ বাকী কি কৰি আছা পঢ়ি আছা নেকি, পঢ়ি আছা নেকি?
পঢ়ি আছোঁ অহ।
অঁ মৌ
অ অ।
এনে খবৰ ভাল? মই এনেই আছো।
আছোঁ আৰু, আছোঁ আৰু।
উম উম।
পঢ়ি আছা?
এতিয়া বি এ ফাষ্ট
কি পঢ়ি আছা? ফাৰ্ষ্ট ছেম?
অহ।
হেল্ল'
হেল্ল'
অ কি এইবাৰ ফাৰ্ষ্ট এডমিশন নেকি?
অ উম উম। তুমি কি, অ আছামিছত আছে।
অঁ অঁ ঠিকেই।
অঁ উম উম তোমাৰ?
মই পাছ কৰিলো তেইশ চনতে তিনি বছৰ হ'ল পাছ কৰা
এতিয়া কি কৰি আছা
এতিয়া আছোঁ সৰু সুৰা কাম কিছুমান কৰি বাকি কোৱা খবৰ খাতি কেনেকুৱা ঘৰত কোন কোন আছে
অ খবৰটো ভালেই ঘৰত মা দে দেউতা ভণ্টি আৰু মই আইতা আছোঁ
অঁ তুমি ডাঙৰ
হা অ মোৰ আকৌ বা এজনীও আছে বাৰু বিয়া দিলে
অঁ অঁ তুমি কি মানে হেৰি বৰুৱা ছবি তোমাৰ ঘৰ ন দেখা নাই বাৰু আগে পিছে দেই গাৱ
অ অ উম মই তাত না নাথাকো যে মই ৰাঙাপাৰাত থাকো যে সেইকাৰণে চাগে
ৰঙাপাৰাত থাকা নিকি
অঁ
এডমিশন ক'ত লৈছা তুমি কলেজত
তাতে ৰাঙাপাৰাতে
অঁ ৰঙাপৰাতে অ অঁ ঠিকেই আছে
উম
ইয়াত কিমান দিনৰ পৰা কৰি আছা এইটো এপটো
বেছি দিন হোৱা নাই বাৰু
যোৱা বছৰ কৰিছিলা
নাই নাই
যোৱা বছৰো আছিলে
অঁ গম নাপাওঁ মই বাৰু
এইটো তোমাৰ যোৱা বছৰো আছিলে যোৱা বছৰ বেলেগ আছিলে বাৰু
উম উম
যোৱা বছৰ ভাল আছিলে ইয়াতকে আৰু কোৱা ৰঙাপাৰত কি কি আছে
ৰঙাপাৰাত মই পি জিত থাকোঁ বাৰু ইয়াতে আকৌ হাই চেকেণ্ডী উম
উম হেল্ল' হেল্ল হেল্ল' হেল্ল' তোমাৰ কি নেটৱৰ্কটো বেয়া নেকি
তেজপুৰতে
তোমাৰ কি নেটৱৰ্কটো বেয়া নেকি অলপ
উম কোৱা
তোমাৰ কি নেটৱকৰ্টো বেয়া অলপ
অঁ এনেকুৱা হৈছে মানে বৰষুণ দি আছে যে ইয়াত
অঁ অঁ এই সৰুৱেই মানে ন হাই ছেকেণ্ডৰী পাছ কৰিছাহে ওঠৰ ঊনৈছ বছৰ হৈছেহে ন আছেই
উম উম বহুত আছে
পঁচিছত ভৰি দিলে জিকিভ আৰু লাহে লাহে তাকে
অ
কোৱা
তুমি কিবা কৰি আছা নেকি অঁ সেইকাৰণে কিবা মাত আহি আছে
কৰি থকা নাই মই শুই আছোঁ এই ফেনৰ তোমাৰ চাউণ্ডটো আহি আছে মই শুই আছোঁ বাকী কি কোৱা টঙাৰ পাত কি কি আছে চাব কি কথা
এনেই তেনেকুৱা একো নাই বাৰু ৰাঙাপাৰাত
তোমাৰ কি তাত পৰিয়ালৰ মানুহ আছে নেকি
নাই নাই ইয়াত তাত ইয়াত পৰিয়ালৰ মানুহ নাই
ৰঙাপাৰত থাকি পঢ়ি আছা যে কাৰণটো
এনেই আৰু ঘৰতনো কিমান থাকিম অকণমান আঁতৰি আহিছোঁ
কলেজৰ কাৰণে কি মানে ৰঙাপাৰা কলেজত পঢ়িবা
অঁ
বেয়া নহয় থাকিবও লাগে তেনেকে ভাল
কিমান আৰু ঘৰতে সোমাই থাকিম
বেয়া নহয় বাৰু
কেনে গল অ
তাকে টাউনত ক'ত পঢ়িছিলা হাই ছেকেণ্ডেৰী
হাই ছেকেণ্ডেৰী টাউনত আ এ নকওঁ দিয়া
কিয়
এনেই
কলে কি হয় ক'ত পঢ়িচা সেইটোহে সুধিছিলো
বেলেগ কিবা সুধা
কোৱা তুমি কোৱা
অঁ ভাত খালা
অঁ ভাত খালোঁ খালোঁ
কিহৰ লগত খালা
ভাত ডিম দালি সেইয়াই আৰু তোমাৰ
তোমালোকৰ ঘৰত কোন কোন আছে
মোৰ ঘৰত মা আৰু মইয়ে
অ
আৰু কোনো নাই
উম উম
তুমি কি দি খালা।
মায়ে আজি মায়ে তিতা কেৰেলা তিতা কেৰেলা বনাইছিলে আৰু দালি ভাত।
কি কেৰেলা ভাল পোৱা নে বেয়া পোৱা।
বেয়া পাওঁ।
মই আকৌ চবকে ফেভৰেট হয় তিতাকেৰেলা।
সেই নাই নাই নহয়।
মোৰ হয়।
অঁ তুমাৰ হয়।
বহুত ভাল পাওঁ তিতাকেৰেলা।
বহুত শুৱাট।
বহুত ভাল পাওঁ মই বজাৰলে। মই তিতাকেৰেলা দেখিলে আনিমেই আৰু আধা কেজি বা এক পোৱা হ'লোঁ। অ মই কিয় ভাল পোৱা নাজানো তিতাকেৰেলা কিন্তু বহুত ভাল লাগে খাই।
মোৰ আকৌ খাবলৈ মন নাযায় ইমান তিতা।
মই মোৰো বহুত ভাল পায়।
ঠিকে আছে। এনেই তোমাৰ কি কি খাই ভাল লাগে।
মোৰতো চবতকে বেছি ভাল লাগে ফাষ্ট ফুডেই খাই।
অঁ সেইটো হয় আৰু চবৰে।
চবতকে ফেভৰেট মোৰ ম'ম'।
উম উম।
তোমাৰ কি।
সেইটোৱেই চেম।
তাৰপিছত ভাল লাগে চিকেন পকৰা।
অ।
তোমাৰ।
উম মই ইমান ভাল নাপাওঁ বাৰু।
মই মানে মম' বহুত ফেভাৰেট মোৰ।
মোৰো বাৰু ম'ম'টো ভাল লাগে খাই।
কেতিয়াবাতো মোৰ পুৰা বহুতবোলে মন গৈ আছে। সেইদিনাখন দুই প্লেটো মাৰি দিওঁ অকলে অকলে।
অ। বেছিকে মন গ'লে মানে বেছি হৈ যায়।
বেছি হৈ যায় অ। মানে ধৰা বহুত দিন নাখাওঁ ন তেনেকৈ সদায়তো ফাষ্টফুড নাখাওঁ মই। ছোৱা কেতিয়াবা বহুত মন যায় মানে ধৰা। দহ পোন্ধৰ দিন বিশ দিন হৈ গৈছে আৰু খাব পৰা নাই। গ'লে আৰু পূৰা দবাই আহোঁ আৰু।
অ', ঠিকেই কৰা।
কিন্তু আভুক লাগি যায় ঔ। কিব লাগি যায় অ', উম। ময়দাৰে বনোৱা ন আমুৱাই যায় অ'। তোমাৰ ময়দা দি বনোৱা ন ভোক চোক নলগা হৈ যায় পিছত ভাত চাত খাবলে মন নোযোৱা হৈ যায়।
অঁ'।
হয়নে।
অ'! হয় বাৰু। বেছিকে খালে এনেও তেনেকুৱাই হয়।
কোৱা
এনে, কমকে খাব লাগে আৰু। তেতিয়া মানে,
সেইটোৱে, আমোৱাই যায় অ'! উপায় নাই আৰু।
অ'! মন গ'লেতো খাইয়ে দিয়া হয় ন'।
মন গ'লেতো, বেলেগে দি দিওঁ আৰু। সদায়
অ'! সদায়টো খাব নালাগে বাৰু।
উম, তুমি কি ভাল পোৱা আৰু?
মই আৰু আইচক্ৰীম খাই ভাল লাগে। গৰম দিনততো, এইটোৱে বেছিকে চলে।
আৰু?
আৰু তেনেকুৱা একো নাই। বাৰু ভাতটোতো এনেও খাওঁৱেই।
হোঁ-হোঁ! শাক-পাচলি কি ভাল পোৱা?
শাক-পাচলি, শাক-পাচলি তেনেকে, একো ভাল নালাগে। তোমাৰ?
মোৰ চলি যায় আৰু পালেই হ'ল। মোৰ তেনেকোৱা একো নাই। এই তিতা কেৰেলটো, বে-বেছি ভাল পাওঁ! সেইটোৱে।
অ'! বাকী মানে, অ'! বজাৰত গ'লে মানে, তিতা কেৰেলাটো মানে, বেছি আহে আৰু ঘৰত। চাগে।
বেছি আহে মানে, বেলেগতো নাখায়। মই দেখিলে এপোৱা, আধা কেজি হ'লেও, উঠামেই আৰু। সদায়ও নানো আৰু। ঘৰত গালি পাৰিব নহয়, সদায় আনি থাকিলে সেইসোপা।
অ'! হয়।
খায়। নোখোৱা নহয়, কিন্তু মোৰ নিচিনা, মোৰ নিচিনা খাব নোৱাৰে নহয়।
অ'! হয় বাৰু তোমাৰ আকৌ, ফেভৰেট।
উম।
ঠিকে আছে।
বাকী?
এনে মা শুলে?
মা শুলে, অ'!
অ'!
দিয়া, নে কি?
অ'! ঠিক আছে, হ'ব দিয়া।
হেল্ল'? উম, ঠিক আছে দিয়া। উম, উম। ঠিক আছে, অ'! উম।